হেল্ল' হেল্ল' অহ, কি কৰি আছে? তাত বৈ আছোঁ। তুমি কি কৰিছা? অ তাত লগাইছে উম তুমি কি কৰি আছা? মই এইয়া বহি আছো ল'ৰাটো শুৱাই আহি অ ভাত খালা? ভাত খালো অ আপুনি খালে নে নাই? মই খালো। কিহেৰে খালা?
ভাত আপোনাৰ কুন্দুলি ভাজি-
কুন্দুলি ভাজি তাৰ পিছত আকৌ পোৰা কল ফ্ৰাই। অ তাৰপিছতে হেৰি পটলৰ ভাজি তাৰ পিছ।। ধেৰ কিবা কিবি দেখোন ইমান গাল বনালা নে? মই বনাব নোৱাৰো নহয় আজি মানুহজনে বনালে। হয় নেকি? অ এইফালে মাছ ধৰিবলৈ আহিবা নেকি? হয় নেকি।
মা ওলাইছে নেকি?
মাছ ওলাইছে নেকি? মাছ ওলাইছে জাকৈ এখন লৈ আহিবা খালি ধৰিবলৈ আহোঁতে।
অ ওলাই যদি যাব।। পাৰি।
অ ওলাইছে যদি যাব পাৰি। অ ধৰিব জানান নাজানা?
জানো জানো।
জানো জানো জাল -ছাল মাৰিব জান নে নাজানা?
যাক মানে। বাৰু নেজানো বাৰু।
অ নেজানো বাৰু অ মই শিকাই দিম তেতিয়া আহিবা।
অ আপুনি জানে নেকি?
আপুনি জানে নেকি? মই জানো নহয় মাছ ধাৰোৱেই দেখোন মই।
অ আপুনি।। ধৰে মানে?
ধৰে মানে। উম
অ ঠিকেই আছে। বাকী ভাত কিহেৰে খালে আপুনি?
বাকী ভাত দাংগুটীয়ে আলুগুটীয়ে ভাজিলো দালি বনালো। ভাত এতিয়া খাইচোহে কাষৰ মানুহৰ ঘৰত।। গৈছো আৰু তাৰপৰা আহি পেলাই পাই পেলাই খুৱাই একদম পুৰা মোচন হৈ আছে ভাত দিয়া নাই।
অহ।
অ বুবিন গৈ হেৰি মোহৰা বাবে যে নুনী সূতা যে বহুত দেৰি হ'ল।
অ নুনী সুতা অকমান টাইম লাগে নহয়?
নহয়, সুতাৰ সোপা আউলি বাউলি আকৌ, জইন কৰি কৰি হেৰি কৰালে বহুত দেৰি হৈছে আকৌ।
অ', এতিয়া কি লগাইছে আপুনি?
মেখেলা লগাইছো।
অ', হেৰি নিজৰ নে বেলেগৰ?
বেলেগ।
উম।
আমাকো লগালে মানে খবৰ খাতি দিব। অ হ'ব খবৰ খাতি খবৰ খাতি দিম বাৰু লগ কাবলৈ দিবা। বাৰিষাতো গৈ লক, এতিয়া মাটি মাট ৰুব ছিজন আহিলে যে, এতিয়া মাটি ৰুবলৈ যামেই আৰু। ভাদ-আহিনমহীয়া লগাম। খেতি ঘৰতে কৰিব মানে ন? ঘৰতে খেতিটো ঘৰতে অ', এনেই খুৰাহঁতৰ ভালেই নহয়? অ', অ', খুৰাহঁতৰ ভালেই, খুৰায়ে কৰবাত আম পাৰি আছে গে। ল'ৰা ঠিকে আছে? অ', ল'ৰাটো ঠিকে আছে, স্কুল গ'ল। অ', আম আছে নেকি আপোনোক? কব নোৱাৰো কৰ'বাত আম পাৰ যাম বুলি কৈছিলে, কলৈ গল জানো।
অ', মানে, আপোনালোকৰ ফালে
আপোনালোকৰ ফালে আছে আমাৰ ফালে আম পাবলৈকে নাই অ', আমাৰ ফালে আছে আমাৰ ঘৰত আছে কিন্তু সেই বৈদ্য টেঙা। খাব নোৱাৰি, মুখত দিব নোৱাৰি। টেঙা চোতত। অ', আৰু পাৰিলে ফিচাৰিতে পৰে আকৌ। কোনে পাৰিব? সেইকাৰণে নাপাৰোৱেই।
উম।
উম, সেইটো হয়, বাৰু। এই মিঠা আমটো খাই ভাল লাগে, অ', টেঙা আমটো আপোনাৰ চাটনি, তাটনি কৰি খাবলৈ ভাল লাগে। তোমা-অ', তোমালোকৰ ৰ'দ দিছেনে বাৰু?
এই আমাৰ ৰ'দ মানে আপোনাৰ ৰাতিপুৱাতে বৰষুণ অকণ দিছিলে, এতিয়া ৰ'দত মানে ৰ'দ
ৰ'দ মানে ৰ'দৰ তাপত আপুনি বাহিৰলৈ ওলাবই নোৱাৰে, মই ছাগলী ওচৰলৈ যোৱাই নাই। লেও ৰ'দ দিছে বাৰু। অ', আপোনাৰ ছাগলী, গৰু আছে নে নাই? এ গৰু, ছাগলী, হাঁহ পাৰ, কুকুৰা চব আছে। তোমাৰ কুকুৰা কেইটা আছে নে নাই?
আছে, আছে, মোৰ দচটা আছে।
কয়লা নে?
উম, কয়লা।
অ'। অ', লাগিলে মানে ক'ব, বান্ধি থোৱা নে কি? এৰি থোৱা নে বান্ধি থোৱা কয়লাগিটা
বান্ধি থওঁ, বান্ধি থওঁ।
অ', অ'। মানে এৰি দিবলে নহয়। মানে আমাৰ ইয়াত ঘৰ বিলাক পুৰা ওচৰা-ওচৰি যে। অ', অ', মানুহৰ ঘৰলে যাব। মানে ইঘৰ-সিঘৰ গুচি গ'লে, পাচলি-চাচলি কৰে, খাই পেলালে মানুহ বিলাকে বেয়া পাই যে। অ', অ', মোৰ আজি হেই হ'ল, চাউল-তাউল, ধান-চান বান্ধিয় থৈ দিও। মোৰ আজি তাঁতশলতে মেকুই এজনীয়ে হাগিলে। এতিয়া মকুৰী গোন্ধত, মেকুৰীৰ গোৱৰ গোন্ধত তাঁত ববই পৰা নাই। তাকে খুচৰিছো মেকুৰীনো ক'ত হাগিলে। ফেনাইল-চেলাইন আছে যদি মাৰি দিয়ক। ফেনাইল নাই নহয় এতিয়া কিনিবকে লাগিব। দোকানলৈ যব লাগিব। অ'। ক'ত হাগিলে জানো মেকুৰীজনীয়ে খুচৰিছো তাকে।
অ, এনেই হেৰি ওলালে নে আৰু আছে তাতো।
আছে মানে আৰু তোমাৰ দুহাত মান আছে ববলে।
অ',
তাৰৰা সেইখন বয় হলে মানে কাটে মানে আমাৰ বাইদেউ হলে যামাৰ বান্ধীজনী ঘৰলে। বান্ধৱীয়ে চাহ খাবলেও মাতিছিলে আজি। ভাল ভাল আমাৰ আম খাবলেও নেযায় ষ্টেণ্ডাৰ্ড। মানে মানুহ আমাৰ সেই ভাল আমাৰ বেয়া নহয় ভাল-ভাল কেলেনো বেয়া।
অ, টোন। বাকী হেৰি অ, অকলে আহে নে সি লগত কোনোবা আছে।
আহ, লগত আছে নে কোনোবা অকলে অকলে আহে অকলে আহে বায়েকৰ লগত আহে অ বায়েকৰ লগত অকলে আহিবলে দূৰ যে দূৰ যে অকলে নাযায় বাৰু এ মা দুজনী যায় চাতি লৈ গৈছ যে নহয় চাতিটো জাপি পেলাই দেখোন সি সেই হে কৰি আনিছে এখন
এ হয়ে ল'ৰা ছোৱালী মানুহ তেনেকে ল'বলে মন নকয় যে।
এৰা এনে এতিয়া ভাত পানী বনাব লাগিব নে নে বনাই থৈছে? ভাত পানী বনাও নবনাও ভাত খাইছোহে এতিয়া। মোৰা ফুৱাই আহি পেলাই লৰালে ভাত বনাই থোৱা আছে নহয় খাব সি কমা যি আম আমাৰ আগফালৰ মানুহ ঘৰত খিয়াব গৈছিলো যে?
অ অ, আমাৰ উম, লৰা শুই আছিলে এয়া উঠিছে। অই, ই বেছি টাইম নুশুৱে মানে খুব বেছি
খুব বেছি পোন্ধৰ বিশ মিনিট মান শুৱে। অঁ।
ইমান নুশুৱে নহয় আজিকালি ল'ৰা ছোৱালীবোৰ আপোনাক কি কৈছো মানে।
একদম গুৱাবলে বহুত টান, অ'। তাৰপা এতিয়া খুৰা আম পাৰিবলৈ গ'ল, খুৰা আম পাৰিবলৈ গ'ল ত বা পাৰি পেলাই এয়া কুটিবলৈ লৈ আছে মোখ খণ ওফুন্দাই আছে দেখোন কি হ'ল জানো। কবাত কিবা লাগিলে নেকি সম্ভৱ।
অ', সুধিবচোন কেলে কি হল বা।
এ নুসুধো এনে খেতি বাতি কিমান কৰে? আমাৰ খেতি ঢেৰ কৰো, তোমাৰ পাচ-পাচ-পাচ বিঘা মান কৰো অ', অকলে কওঁ।
অ', ৰোৱনী চোৱনী লগাই নে নলগাই?
সলনিৰে ৰু দুজনীয়ে। অ', ইজনি সিজনিয়ে সলনা-সলনি কৰি থাকোঁ আওঁ।
অ, হওক দিয়ক সেনেকুৱা হলেও বহুত আমাৰ ইয়াত আকৌ আপোনাৰ ৰোৱনী লগাব লাগে ৰো-ৰোৱনী
ৰোৱনীয়ে আপোনাৰ চাৰিশ টকা আজিকালি পাবলৈও তান, অ', তাকে আপোনালোকৰ সেইফালে, অ'। অ'।
আৰু আপোনা লোকৰ মানে মানুহখিনি ভাল মই আম চাম খোৱা মানে আপোনাৰ ষ্টেটাচ তো
অ', অফিস স্টেটাস তো স্টেটাসত দেখি থাকো নহয় অ', পাই থাকা নেকি তুমি, অ', পাই ঠাকো আপোনি নাম্বার তো মোৰ চেভ কৰি থইচে যে অ'। সেইটো কথা, আপোনিহে খবৰ খাতি এটা নলয় মাজে মাজে খবৰ এটা লব চোন অ', অ', অ কোৱা লৰাটো একদম পুৰা খং উঠি আছে ঔ স্কুলৰ পৰা আহিছে পুৰা খং উঠি আহিছে, নেমু, চেমু আছে নে নাই আপোনাৰ ঘৰত? নেমু আছে
অ', নেমু
অ', নেমু চৰপত তৰপত অকনকে বনাই দিব পাৰে ইমান গৰমত আহিছে, তাকেই।
বাকী খেতি হাল বালে নে নাই বোৱা?
খেতি ভালোয়ে
অ'।
সেইটো একো নহয় পিনে । অ', উম আকৌ বাব লাগিব ট্রেকতৰ আমাৰ অ', ঠিয়া ওখ হৈছে আৰু।
অ কি কঠীয়া পাইছে
ৰঞ্জিত তিৰিপি ৰিপি ৰঞ্জিাক দুোত শাক কাটতি ক বোৱা চপোৱা বৰা চক কৰে ন বৰা চক কোৱা ৰঞ্জিত টডঅ পে'
অ স কিয়
অ হওক বিহুত কথাটো কছো বৰা চক কেইটা বিহুৱেগ পিঠা পতা এটা বনাই খাব লকে লাগে লাগে লোকক কিমান বিচাৰি থিল বাৰু লোকক বিচাৰি থে
আৰু এনে মাহঁত ভালে ন আপোনালোকৰ মাহতৰ ভালেই নহয়
ভাল শনৈছে নাই মাহঁতৰ ঘৰত কিবা খ কৈছিল
অ এনে ভাইটি বোৱাৰী সিহঁতৰ ভালেই
ভালেই ভাল ভাল ভাল লৰাটো ভাল লৰাটো ভাল আৰু মই এনে আপোনাৰ লৰা কেই বছৰ হল এতিয়া আমাৰ লৰা এতিয়া ছয়বছৰ সাত বছৰ মান হল
আহঁ এইবাৰ কিহত পালেগে বা
তাৰ আম কছ হ'ল হেনোুৱা
অ এইবাৰ কিহত পালেগে
দ্বতিয়াছে ন
অঁ আহ দিয়ক লাহে লাহে
অকন চাই থই আহুগে।
অ আপোনাৰ গৰু ছাগলী চব আছে মানে?
খ গৰু ছাগলী আ কুকুৰা চব আছে। অ বকে ৰ'দটো দিছে নহয় ছালে আকৌ চবফালে হেই চব ফালে চাব পাৰে যে উম উম। মাহ মানুহজনী টংটো।
উম।
আকৌ ৰ'দটো দেখোন এইফালে হোমো সোমাইছেহে। অঁ বতৰটো পায় কিনো হৈছে এবাৰ ৰ'দ ওলাই এবাৰ আপোনাৰ একদম কলা মলা হৈ আহে। ত হেঔ একবাৰ ৰ'দো দিছে একবাৰ টেংক টেংকে দিছে এবাৰ এতিয়া আকৌ নাই।
উ উ ৰাতিপুৱাতে সেয়া বৰষুণো পেলাইছিলে নহয়, অঁ, আপোনালোকৰ ফালে বৰষুন দিছিলে নাই জানো, আমাৰ এফালেও দিছিলে অ, কিন কিন কে। ধেৰ বৰষুণ দিছে ধেৰ বৰষুণ দিছে এফালেও দিছে।
তাকে
কি আছে? ছাগলী কেইজনী আছে দুজনি অ। গৰু? গৰু দুটা ছাগলীও দুটা।
অ, '।
অ মানুহে তিনটা বাকী ঠিক আছে হ'ব দিয়ক তেতিয়াহাললে উম হ'ব দিয়া অ।
মানে মোৰ আলহী এজন আহিছে! মোৰ আলহী এজন আহিছে হ'ব দিয়ক তেতিয়াহ'লে।
হ'ব দিয়ক তেতিয়াহ'লে অ অ।
উ